কি' কৰি
এনেই আছো, ৰবা ভাত খাবলৈ যাওঁ।
অঁহ, ভাতৰ লগত কি?
দালি, ঝিকা, আলু আৰু কণী।
কণী' স্বাস্থ্যকৰ খাদ্য নেকি?
উম।
আজি স্বাস্থ্যকৰ খাদ্য।
আজি নহয় সদায় স্বাস্থ্যকৰে খাদ্য।
স্বাস্থ্যকৰ খাদ্য খাব লাগে দেই স্বাস্থ্যকৰ খাদ্য। কাৰণ আজিকালিৰ দিনত বহুত ফাৰ্ষ্টফুড হৈছে যাৰ কাৰণে মানুহৰ স্বাস্থ্য বেয়া হৈ জাই আছে। বেছি ভাজা কৰা বস্তু খালে, তেলত বেছি ভাজাপোৰা বস্তু খালে মানুহৰ স্বাস্থ্যৰ ক্ষতি হয়।
বুজিছোঁ।
আও, বইল বস্তুটো স্বাস্থ্যৰ বাবে বহুত ভাল।
উম, তোমালোকে কি খাবা আজি?
আমাৰ এতিয়া হে' দালি আৰু আলু ভাজি আছে চাগে আৰু মাছ।
উম, কি মাছ? গৰম দিন পৰিছে, মাছৰ লগত টেঙা খাবা। পেট
ভাঙন, ভাঙন মাছ আছে। তাকে! এনে তুমি স্বাস্থ্যকৰ খাদ্য বুলি ক'লে কি বুজা?
স্বাস্থ্যকৰ খাদ্য বুলি ক'লে কি বুজা নহয়, স্বাস্থ্যকৰ খাদ্ দ সকলোবোৰে হয়। যেতিয়ালৈ তুমি তাত বেছি মচলা ব্যৱহাৰ নকৰা, আৰু বেছি তেল ব্যৱহাৰ নকৰা, তেল তুমি সৰিয়হ তেলটো কিন্তু ভাল। ৰিফাইন তেল বুলি যিটো আছে, সেইটো ভাল নহয় কিন্তু! বহুতে ৰিফাইন তেলত বনোৱা খাদ্য খায়। সৰিয়হ তেলত বনোৱা নাখায়, ত' এইটো বেয়া বস্তু হয়।
আজিকালিতো তোমাৰ সৰিয়হ তেলতো চব মিৰ্ক্সাৰ হৈ গৈছে ন, এইবিলাক কেমিকেল মিক্স কৰি বনোৱা।
সেইটো হয়। কিন্তু হ'লেও যিবোৰ তেল আমাৰ ধৰি লোৱা ঘৰৰ পৰা আহে বা গাঁৱৰ পৰা আহে সেইবোৰ তেল তুমি এতিয়া খাব পাৰা। পেকেটত নিদিয়ে ন সিহঁতি, আমাৰ ঘৰৰ পৰা যিহেতু পেৰি লৈ আহে সেইবোৰ ভাল।
তোমাৰ আজিকালিৰ দিনত বেছিভাকে সেই ভজা বৰা বস্তু তেলত ভাজা বৰা বস্তুৱেই খায়।
খালে বেয়া, পেট বেয়া কৰে। মোৰ নিজৰো হয় তেনেকুৱা। মই বহুত খাওঁ কাৰণে মোৰ পেট বেয়া হৈ যায়।
হে' খাব পাৰি মাজে মাজে কেতিয়াবা।
হুম।
খাব পাৰি মাজত কেতিয়াবা। এটি
কেতিয়াবা তুমি মাহৰ মূৰত খাব পাৰা।
স্বাস্থ্যকৰ খাদ্য এনেই মানুহৰ জীৱনটোত ভালকে ৰাখে শৰীৰ ভালে ৰাখে। সুস্থ জীৱন হয় মানুহ।
সেইটো আমাৰ শৰীৰটোৱে সম্পদ ন ত' শৰীৰটোক, ভালে ৰাখে, ভাল খানাবোৰে আৰু তুমি ব্যয়াম ব্যায়াম কৰিব পাৰা খাদ্য আৰু ব্যায়াম এই দুটা বস্তুৱে আমাৰ শৰীৰটোক ভালে ৰাখে সদায়। ভাল খাদ্য খালেহে তুমি ভালকৈ কাম কৰিব পাৰিবা।
ফাষ্ট ফুডৰ ফলতো মানুহৰ কলেষ্ট্ৰল, হাৰ্টৰ বেমাৰ। এইবিলাক হৈছে।
এনেই ফাষ্টফুড বুলি নহয় ঘৰত বনাই খোৱা কিছুমান বস্তুৰ পৰাও হয় তুমি যেতিয়া দুদিন পুৰণা বস্তুবোৰ খাবা ঘৰত বনালেও তেতিয়াও হয় আজিকালি আমি সকলোৱে ফ্ৰিজ ব্যৱহাৰ কৰোঁ ফ্ৰিজত থৈ বস্তুবোৰ খালেও। পেট বেয়া কৰে।
আৰু আজিকালিৰ ল'ৰা ছোৱালীবোৰক সৰুতে ফাষ্টফুড খাব দিয়ে।
উম। সেইটো বস্তু আমি এতিয়া ব্যৱহাৰ কম কৰিব লাগে। যাতে আমাৰ নিজৰ শৰীৰটো ভালে থাকে।
সেইটোৱেই। ভাল স্বাস্থ্যৰ বাবে ভাল খাদ্য যেনে- গাখীৰ, কণী, ফল মূল, সেউজীয়া শাক পাচলিটো সেইটো খাব লাগে।
কিবা নহয় কিবা তুমি ভিটামিন পাবাই তাত।
এইটোৱে, কিন্তু আজিকালিৰ পাচলিবিলাকৰ চব ঔষধ মৰা থাকে ন'।
জিকালি আমি বতৰ নহওঁতে আমি খাবলৈ পাওঁ। যিবোৰ, যিবোৰ, যিবোৰ সাৰ দিয়া বস্তুবোৰ থাকে সেইবোৰ আমি বতৰ বা বতৰ শেষ হৈ যোৱাৰ পিছটো আমি খাই থাকিব পাৰোঁ।
সাৰ মাৰি
আৰু ঠাণ্ডা হেৰিবোৰত ৰাখি থৈ দিয়ে। ঠাইবোৰত।
সাৰ মাৰি, মাৰি ৰাখে বাবে।
উম।
এনে সেউজীয়া শাক-পাচলি খাবলৈ তুমি খোৱা নে নাই?
খাওঁ কিবা-কিবি অলপ চলপ মই এনেই শাক বেছি ভাল নাপাওঁ, তথাপিতো খাওঁ যিবোৰ শাক ঘৰৰ পৰা পঠাই দিয়ে সেইবোৰ খাওঁ অলপ। গাঁৱৰ পৰা যিবোৰ পঠাই দিয়ে।
খাব লাগে, এইবোৰত প্ৰ'টিন, ভিটামিন
কি ভাবা মাছত বেছি প্ৰ'টিন থাকে নে মাংসত?
দুয়োটাৰে কাম যিহেতু বেলেগ বেলেগ হয় দুয়োটাৰে ত' দুয়োটাৰে কামো বেলেগ বেলেগ হ'ব দুয়োটাৰে ভিটামিনৰ কেপাচিটিও বেলেগ বেলেগ হ'ব।
উম। এনেই তুমি কি বেছিকে খোৱা?
দুয়োতাই খাওঁ মই এতিয়া এনেকে পাৰ্টিকুলাৰকে যদি মই এটা কওঁ
আমাৰ ঘৰত বেছিক কণী খায় আমি কণী খুব খাওঁ লোকেল কণীও খাওঁ আমাৰ ঘৰত মুৰ্গী আছে আৰু বেলেগৰ বাহিৰৰ পৰা অনাও খাওঁ ব্ৰইলাৰৰ আৰু ঘৰত হাঁহৰ কণী আনি থৈ দিছে এতিয়া
ব্ৰইলাৰৰ কণীবিলাক ভাল নহয়
কিন্তু তুমি এতিয়া লোকেল কণীনো ক'ত ইমান বিচাৰি ফুৰিবা কণী বুলি ক'লে ব্ৰইলাৰৰ কণীকেইটাই আগতে পায় ত' সেইকেইটাই খোৱা যায় বেছিকৈ
যে স্বাস্থ্যকৰ খাদ্য বুলি ক'লে, তোমাৰ মাথাত কি কি আহে?
স্বাস্থ্যকৰ খাদ্য গাখীৰ হ'ব। তোমাৰ ফল মূলৰো দুই দুই এবিধ ফল মূল খুব খুব প্ৰ'টিন থকা হয় বহুত তাত ভিটামিন থাকে যেনেকৈ তুমি ডালিম ক'ব পাৰা আপেল ক'ব পাৰা এইবোৰ আৰু গৰমত কুঁহিয়াৰ কুঁহিয়াৰ বহুত ভাল যিটো তাত আ আহজাতীয় যিবোৰ খাদ্য ন এইবোৰ গৰম দিনত খুব ভাল যেনেকে জিকা ভোল এইবোৰ এইবোৰ আজাতীয় যে সেইবোৰ খুব ভাল চজিনাও ক'ব পাৰা তুমি ছজিনাৰ পাত খাই পাইছানে তুমি সেইটো বহুত ভিটামিন থকা ছজিনাৰ পাতৰ জুচ খাব লাগে বহুত ভাল সেইটো তোমাৰ ব্লাড চাৰ্কুলেট ভাল কৰে তোমাৰ যদি বয়স হোৱা মানুহ সিহঁতি খালে বয়সটো ঘূৰি অহাৰ নিচিনা হয় আৰু স্কিনবোৰ সতেজ হৈ পৰে, চুলিৰ কাৰণে বহুত ভাল
সেই হিচাপত চাব গ'লে ত তোমাৰ বিতল সেই ভাল ন
বিধ সিমান ভাল নহয় বিধ কেতিয়াও কেঁচাই খাব নালাগে বিট সদায় বইল কৰি খাব লাগে
এতিয়াতো এইটো ৰসটো ওলাই কিনে যে খাই মানুহে
উম বিদ ভাল কিন্তু এনেই ক'ব গ'লে বিটত আমি যিমান বিধ বিত খাওঁ বা বিট খালে ভাল হয় বুলি কয় বিট খালে ইমান একো তেনেকুৱা হেৰি নহয় বেলেগ বাহিৰা বস্তুবোৰ খালে বেছি ভাল তুমি গাজৰ খাব পাৰা বিটৰ জেগাত তিয়হ খাব পাৰা তিয়হ ভাল গৰম দিনত এতিয়াৰ হেৰিটো হিচাপত কৈছো তোমাক উম থিয় ভাল নেমু খুব ভাল নেমুত যিটো তুমি ভিটামিন চি থাকে এইটো তোমাৰ জলকীয়াটো থাকে ত তুমি নেমু বা জলকীয়া যি খোৱা কিবা এবিধ তুমি খাব পাৰা ভিটামিন চি স্কিনৰ কাৰণে বহুত ভাল। অমিতা খাব পাৰা অমিতা খুব ভাল।
পৰিয়ালৰ মানুহ বিলাকে এতিয়াৰ পৰা মানে ল'ৰা ছোৱালীৰলাকে যিটো ফাষ্ট ফুড খুৱাই সেইটো খোৱাটো খুৱাব নালাগে। তি পৰা মানে
বন্ধ কৰিব লাগে
বন্ধ কৰি দিব লাগে কাৰণ বেছি তেলত ভাজা, ভাজা বাৰা বস্তু খালেতো স্বাস্থ্যৰ বাবে বেয়া।
কাৰণ সিহঁতিও সেইটো বস্তু কিবা নতুন যেন দেখে পায় ন নতুন প্ৰথমবাৰ দেখিছে খাব মন কৰিছে। তই বাহিৰত খোৱাতকৈ ভাল তোক ঘৰত বনাইও দিব পাৰে ঘৰৰ বস্তুবোৰ দি কেনে বাৰ্গাৰৰ জেগাত ঘৰত বন্ধত এটাও দিব পাৰে তাত কিবা কিবি বস্তু দি কেনে কণী দিলা তুমি চচ দিলা এইবোৰ তেনেকে নিজা ভাবে বনাব লাগে বস্তু
কিন্তু বাহিৰত খালে যে মানুহৰ কলেষ্ট্ৰল হাৰ্টৰ বেমাৰ এইবিলাক বৃদ্ধি হৈ যায় ন
সেইবোৰ হয় পানী খাব লাগে মানুহে, স্বাস্থ্যৰ কাৰনেটো পানীটোতো খুব প্ৰয়োজন।
অ' পানী যথেষ্ট পৰিমাণে খাব লাগে।
পানী এতিয়া তুমি লেতেৰা পানীও খাব নোৱাৰা তুমি পানীটো বইল কৰি কেনে খাব লাগে যাতে তাত থকা বীজাণুবোৰ মৰি যায় তাৰপিছত পানীটো চেকি লৈ কিনে তেনেকৈ খাব লাগে পানী সদায় বইল কৰি কিনে খাব লাগে। আমি এতিয়া ফ্ৰিজৰ পানী বহুত খাওঁ কিন্তু ফ্ৰিজৰ পানী খাব নালাগে। প্লাষ্টিক বটলত থৈ কিনে ফ্ৰিজৰ পানীটো খোৱা বহুত বেয়া।
প্লাষ্টিক বটলটো একদম বেয়া। স্বাস্থ্যৰ বাবে।
প্লাষ্টিক বটলত পানী খোৱাটো গৰম পানী হওক ঠাণ্ডা পানী হওক বহুত বেয়া। তাত সৰু সৰু প্লাষ্টিকবোৰ পেটত গুচি যোৱা সম্ভাৱনা থাকে ন তাৰ বাবে।
স্বাস্থ্যৰ বাবে তোমাৰ আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি যিমান পাৰা ঘৰত খেতি কৰা ঘৰত নিজৰ সাৰুৱা অ নিজৰ ঘৰ অ অ।
উম হাৰবিহিন ত শাক পাচলি সৰু সুৰা যি বাৰু আমাৰ ঘৰতো বহুত কিবা কিবি গছ আছে বেঙেনাৰ গছ, তেনেকৈ কিবাকিবি শাককৰো কিছুমান গছ হয়, পুদিনাৰ গছো আছে, আমাৰ ইয়াত মানিমুনি, পুদিনা জলকীয়াও আমি ঘৰৰ জলকীয়াই ব্যৱহাৰ
চব্জি কাটাৰ ফলতটো অলপ উলিয়াই জাবৰ ওলাই জাবৰ খিনি দিয়ে।
উম।
তৈয়াৰ কৰি ঘৰতে
উম।
অলপমান খেতি কৰা হয়, সেই নিজে খোৱা ভাল। এইবা বাহিৰা বস্তু খোৱাত কে।
কি আছা নে?
আছে অলপ চলপ। যা তুমি কণী খোৱা। তুমি কণী খোৱা মই যাও আহ আহ। দিয়া।